হেল্ল'।
শুনিছ নে?
শুনি আছো। অ'। তই শুনিছ নে? শুনি আছনে? অ' অ'। অ' বাকী খবৰ-খাতি? ভালে আছ? অ' খবৰ-খাতি বোলো ভাল?
ভা ভাল ভাল। খবৰ-খাতি ভাল। ভাল মানে কিনো আৰু ভাল। বেয়াৰ মাজতে হ'লেও ভালেই আৰু মোটামুটি ক'বলৈ গলে। অ' সেই গৰমৰ কাৰণেহে অকমান বেয়া। গৰম বুলিয়ে নহয়, এতিয়া গৰমো হৈছে, ঠাণ্ডাও হৈছে, মানে কি হৈছে ধৰিবই পৰা নাই! এফালে গৰম হ'লে এফালে ঠাণ্ডা হয়।
অ' পানী অলপ বেছিকৈ খাবি। বতৰটো বৰ বেয়া।
পানী খাবই লাগিব আৰু। আগবেলা ঠাণ্ডা আৰু কি গৰম। পিছবেলা ঠাণ্ডা, আগবেলা ৰ'দ, পিছবেলা বৰষুণ।
অ বাকী মা, মাহঁতৰ ভাল?
ভাল ভাল, মাহঁতৰ চবৰে ভাল।
আহঁ।
চনটো এতিয়া?
মই পাছিঘাট।
অ পাচিঘাটত অ, কেতিয়া গলি?
এ পৰহিয়ে আহিলোঁ।
অ আকৌ পাচিঘাটলে কিবা কামত ম নে এনেই
এ ফুৰিবলৈ আহিলো ফুৰিবলৈ আহিলো পাছিঘাটত।
অ অ, অকলে এনে আকৌ কোনবাই গ'ল?
তিনি চাৰি কেইজনমান মিলি আহিছো গাড়ী লৈ। গাড়ী ভাড়ালৈ লৈ পেলাই আহিছ।
অ ভাড়ালে লৈ। অ পাচিঘাটলে অলপমান লৈছেও নহয় চাগে ভাড়া।
ভাড়া লৈছে ভাড়া লৈছে। পাচিঘাটে এইফালে আমি এতিয়া মেচুকা যাম আজি, এতিয়া ওলাম আৰু।
অহ।
আমি চুকা জাম আলু, এনেকৈ মানে অৰুণাচলৰ এই ভাগটো অকণমান ঘূৰিম মানে।
অ যাব লাগে যাব লাগে, সেই পাচিঘাটৰ সেইফালে সেই জেগা কেইটা ভালেই। মেচজ পেব।
অৰুণাচলৰ ঠাইখিনি আকৌ মেঘালয়ৰ ঠাইখিনিতকে বেলেগ।
অ বেলেগ অকমান বেলেগে কিবা এটা আছেই।
অ মানে তোৰ অৰুণাচলৰ ফালৰ জেগাবিলাকৰ অকমান সেউজীয়া বেছি, সেউজীয়া গছ গছনি বহুত মাটিখিনি একদম জেকা আৰু নদীবোৰ চফা আমে ভালৰ নদীবিলাকতকৈ চাফা।
অ অৰুণাচলৰ নদী এনেও চাফাই হব। মানে তাত চাফা হয়েই, প্ৰায় জেগাতে।
মানে তাৰ আচল কাৰণটো হ'ল সোতটো বেছি যে তাত। নদিখিনি মানেতো, ডাইৰেক্ট বৈ অহা পাহাৰৰ পৰা বৈ অহা ডাইৰেক্ট নদীখিনিয়ে সোতটো বেছি। সেইটো কাৰণে তাৰ নদী এইখন তুলনামুলকভাৱে চফা।
অ অ।
বাকী? তই ক'ৰবালে ফুৰিবলে যোৱাৰ কথা কৈছিল যে?
নাই নাই মোৰ কলকো ফুৰিবলে যোৱা হোৱা নাই। হে যাম বুলি ভাবি আছো।
অঁ জিৰ' ভেলী সফালেও যাব পাৰি আক।
পৰি পাৰি। মই মাজতে হেৰিলে গ'লোগে আও আকৌ মাজুলীলে গ'লো।
অ মাজুলী কেনেকুৱা এতিয়া অ কেইদিন থাক থাকিলি মাজুলীত?
মাজুলীত আমি তিনদিন নে চাৰিদিন থকা হ'ল। তিনি দুই আতি থাকিলো। দুই ৰাতি তিনিদিন হ'ল।
অঁ। অঁ ঠিকেই ঠিকেই অঁ অ অঁ অঁ। মাজুলীত কেইখন সত্ৰ আছে এতিয়া?
তাতে মাজুলীত এতিয়া আছে ন খন সত্র। মানে হেৰি হিচাপত মানে নাম থকা হিচাপত ন খন আছে। বাকী তেনেকে টুটেল মিলালে যদি আমি সৰ্বমুঠ এটা চাওঁ তেতিয়া তেৰখন সত ট্ৰ হয়।
আহ।
এতিয়া বিহীমপুৰ সত্ৰ ভাগ লোৱা সত্ৰ এই উ্তৱৰ নাম মানে ইমান মানুহখিনিয়ে নাজানে। আৰু আচলতে স সত্ৰখিনি ইমান এটা বাহিৰত হেৰি হোৱা নাই। কাৰণে জনা হোৱা নাই কিন্তু বাকী কেইখন সত্ৰৰ কথা মানুহে জানে যে।
উম কমলাবাৰী, গড়মূৰ
অ সেইটোৱে কমলাবাৰী গড়মূৰ আকৌ উত্তৰ কমলাবাৰী তেনেকে দক্ষিণ পাট, বেঙেনা আটি চাম গুৰি এই বহুত কেইখন আছে মানে তেনেকে নাম থকা হিচাপত।
অঁ তই কোনখনলৈ গৈছিলি? মানে কোনখন
আমিতো স লে সত্ৰলে বুলি নহয় আমি গৈছিলো অকল স টৌচাম আৰু আমি মা মূলতে এই মিচিং মানুহখিনি তাত থাকে মানে সেইফালে অকনমান যাম বুলি ভাবিছিলো জেগাবোৰ
অ গলি নে
গ'লো গ'লো সেই জেগাবোৰ বহুত ভিতৰ ভিতৰ জেগা একেবাৰে নদী ইপাৰে গ'লেও যাতে নদী পাই যায়গে সি সিমূৰে গ'লেও নদী পাই যায়গে একেবাৰে লাষ্ট হৈ তেনেকুৱা জেগাবিলাক তেনেকে গৈছো মানে আমি যিকোনো ৰাস্তাত ট্ৰেকিং মানে এইবোৰ কিবা জেগা আছে ঠাই হেৰি কৰি দিয়া আছে ধাৰ্য কৰি দিয়া আছে সেই জেগা বুকত আমি যাওঁ মানে তেনেকে গলো বহুত জেগা গলো আমি আকৌ আছিলো হেৰিত এই গড় মূৰৰ ওচৰতে একেবাযে কাষতে
অ এ মাজুলী মুখ মুখা শিল্পৰ কাৰণে কোনখন সত্ৰ সত্ৰ বিখ্যাত
এইটো মুখাশিল্পৰ মূল হেৰিখন আকৌ চামগুৰি অ কিন্তু চামগুৰি মানে এতিয়া অলপ বেলেগ হেৰি হৈ আছে চামগুৰি সত্ৰৰ অ মূল সত সত্ৰখন যিফালে আছে সেই সত ত্ৰ খনত মানে মুখা শিল্পৰ ভাণ্ডাৰটো নাই মানে সেই যিটো জেগাত যিটো ঘৰত মানে ফটো চটো খিনি দেখি থকা হয় মুখাখিনি ৰখা হয় মুখা বনাই থকা হয় সেইখিনি আচলতে হেৰি নহয় এই চামগুৰি সত্ৰৰ মূল সত্ৰ ত্ৰ ভাগ নহয়
অঁ
প্ৰভাগ আছে সেই মানুহে চামগুৰি সত্ৰই মুখা খিনি চাই গুচি আহে কিন্তু সত্ৰভাগ তাৰ কাষতহে আছে মানুহ নাযায়গে সেই সত্ৰৰ ভাগলে যাৰ মানে যোনে সত্ৰখনলে যাম বুলি আহে সেই মানুহখিনি যায় সত্ৰলে কিন্তু সেই হেৰিতহে মানে য'ত মুখাখিনি ঘৰটো ৰখা হৈছে সেইটো মুখা সংগ্ৰাহালয় টো মানুহে চাই গুচি আহে
তই কোন ফালি গলি হেৰি ধুনাগুৰি ঘাট হয়নে
নহয় নহয় ধুনাগুৰি ঘাটেদি এই বৰ বালি মানে আও হেৰি ধূলি উৰে বহুত ধূলি ওৰে
অহ
আৰু বৰষুণ দিলেই গোটেই ইমান পানী হৈ যায় ধুনাগুৰি ঘাটৰ সেইফালে সেইফালেদি নাযোৱা সেই কাৰণে এ হেৰি দি গ'লোগে তোৰ খেলি মৰা ঘাট বুলি জেগাটো যে আছে
অ দলংখন কিমান দূৰ আগবাঢ়িছে মাজুলীলে যোৱা
মাজুলীলৈ যোৱা দলংখন প্ৰায় হৈছে কিন্তু আৰু অলপমান বাকী আছে
অ অকমান অ এনেই যাব পৰা হৈছে নি বাৰু
নাই নাই তেনেকে মানুহ হেৰিলৈ যাবলৈ দিয়া হোৱা নাই এনেই মাজত চাবলেগে কে যাব চাবলে দিয়া হয়
অঁ হয় নেকি অ
কিন্তু এনেকে ইপাৰ সিপাৰ হবলে এতিয়ালৈকে দিয়া নাই
আহ সেইফালে যাব লাগিব এবাৰ
অ মাজুলী দলং খন আহি গলে উ মাজুলী দলংখন আহি গলে চমু হৈ যাব নহয়
অহ তেতিয়া ঘূৰি পেলাই তেতিয়া একদম যাব পৰা হ'ব আও পতককে
যাবই পৱা হ'ব এতিয়া একদম ওচৰতে হৈ যাব যে
উম হম হম হ ঠিকে ঠিকে বাকী গাঁৱত চব বৰ ভালে আছে
গাঁৱত ভাল ভাল চবৰে ভাল গাঁৱৰ খা খবৰবোৰ বাও ভালেই নাই হোৱা নাই হোৱা কালি বৰষুণ দিলে ঠিকছে কালি সেই বৰষুণ জাক তে অকমান পানী আহিছিলে মানে পথাৰ এ ই মৰ পৰা নদী এখন যে আছে এইফালে নদীখনৰ হেপাৰৰ পৰা আহিছে ছিলে
আহ
কি হ'ল সেই বৰষুণজাক খাম কাটি যোৱাৰ পিছতে পানী শুকাই গ'ল আকৌ ৰদ দি দিলে যে গপকে আজি ৰাতিপুৱালে
অঁ আকৌ মাছ মাছ ধৰিছে নাই মানে
মাছ ধৰি আছে মাছ এবাৰ বহুত আহিছে সেইখিনিত পথাৰ পানীত মাছ বহুত আহিছে
অ হয় নেকি
অ এই বৰপুখুৰী পাৰতো ধৰি আছে মানুহে
ব বৰলা পুখুৰী
অ সেই বৰপুখুৰী বিল যে আছে যিটো
অঁ অ অ
এই বৰপুখুৰী পাৰত ধৰি আছে পুৰা মাছ
অ ঠিকে ঠিকে ভালে মাছ মাছ খাইছ
অ মাছ এ মাছ আমাৰ ইমান খোৱা হোৱা নাই খোৱা হোৱা নাই মানে মাছ এই মাজতে বেপাৰীয়ে আনিছিলে তেতিয়া ৰখা হৈছিলে বেপাৰী আনিছিলে সেই তেতিয়া ৰখা হৈছিলে অলপমান
অ অ অ হয় নেকি
আহ সেইখিনি অলপমান খালো তাৰ পিছত এ তেনেকে মাছ ইমান খোৱা হোৱা নাই সৰু মাছ বাৰু দুই এটা লাগে
উম
দুই এটা খাই থকা হৈছিলে মতে আগফালে আক আমাৰ পানী হওঁতে হেৰি দিয়া আছিলে লাঙি পতা আছিলে সেই লাঙিত সাপ লাগিলে তিনি চাৰিডাল মান সাপ লাগি গৈছিলে
মাছ লাগিছিলে নাই
মাছ লাগিছে মাছ খোৱা হ'ল খ মাছ
কি কাৱৈ গৰৈ
অ তেনেকে বেছিকে কাৱৈ পোনা খিনি লাগিছিলে
অ
আৰু হেৰি লাগিছিলে এইটো ক পোনাাৰ আৰু এইটো যে উঠি পুঠি আহিছিলে অলপমান পুঠি আহিছিলে পুঠি পুঠি
তোৰা মাছ তোৰা মাছ লাগিছে নাই
নাই নাই তোৰা মাছ কিবাাকিবি এইবোৰ নাই অহা নদীৰ ফালেহে সেয়াবোৰ জোৰ চাইছে জোৰ এইকেইদিন ৰেগুলাৰ চাই আছে ৰাতি ৰাতি মানে প্ৰায় চাইে আছে মানুহবোৰে
অঁ ঠিক আছে
সেইটোোৱে হ'লেও সেনেকে খোৱা হোৱা নাই।
ঠিক আছে বাৰু দে হ'ব বাৰু
অ অ ঠিক আছে